হেল্ল'?
হেল্ল'?
অ', কি কৰিছা?
এয়া আছো তুমি?
এয়া মইও আছো আৰু এনেই। চোতালতে বতাহ মাৰি আছে কেনে আছা ভালনে? অ', ভালেই ভালেই।
অ', মোৰো ভালেই বহুত দিন হ'ল তোমাক লগে পোৱা নাই।
অহ তাকেহে সময়ে নাইকিয়া হৈছে অ'।
অ', অ', ক'ত আছা তুমি?
মোৰ হেৰি এইবাৰ ঘৰতে।
অ', কিবা কৰি আছা নেকি?
নাই নাই ঘৰতেহে মই তেনেকে বিশেষ কাম একো নাই।
অহ অহ তাকে।
এতিয়া এই গৰম বন্ধও পৰিছে যে। তাকে বোলো হেৰি কৰিম বুলি ভাবিছো অলপ মানে ফুৰিবলৈ যোৱা কথা ভাবি আছো। এই বেলেগ দূৰৰ নহয় আৰু অসমতে আমাৰ অসমতে চাব লগা জেগাতো বহুত আছে। ধুনীয়া ধুনীয়া ঠাই আছে সেইবোৰলেতো যাবলে নহয়েই। সেইকাৰণে ভাবিছো আৰু আমাৰ অসমতে অলপ কিছুমান ঠাইত যাম বুলি।
তাকে অসমত আছিলে শিৱসাগৰৰ পৰা ধৰি লৈ মাজুলীৰ পৰা ধৰি লৈ বহুত জেগা আছে। তুমি বা ক'ত যোৱা এতিয়া?
ক'ত যাও মানে হে প্ৰথমতে তোমাৰ হেৰি যাম বুলি ভাবিছো কাজিৰঙা যাম বুলি ভাবিছিলোঁ।
অ', কাজিৰঙা?
অ', তাত এশেঙীয়া গড়, হাতী, তোমাৰ ম'হ, হৰিণ। বনৰীয়া ম'হ হৰিণ লগতে তোমাৰ বহুত চৰাইও আছে নহয়।
অ', হয় নেকি?
সেয়েহে প্ৰকৃতিৰ মাজত সম
তাকে হেৰি কাজিৰঙা অকল অসমতে বিখ্যাত নহয়টো। কাজিৰঙা গোটেই পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়ৰ কাৰণে। আৰু কাজিৰঙাত মই শুনিছো এতিয়া এই জীপ চাফাৰীটোও আছে বোলে মানে এ চৰকাৰে পৰ্যটকক আকৰ্ষণ কৰিবলে এইবিলাক আকৌ ব্যৱস্থাও কৰিছে তুমি
হয় হয় হয় হয় লগতে হাতী চাফাৰীও আছে নহয়।
অ', হাতী চাফাৰীও আছে নি?
পিছে মোৰ হাতীত উঠিবলেহে ভয় লাগে আৰু কিবা এনেকুৱা লাগে এ মানে জীৱ জন্তু বিলাকক কিবা কষ্ট দিয়াৰ দৰে লাগে মানে সেইকাৰণে মন নেযায় মই হাতি হাতী চাফাৰী নকৰো বাৰু।
অ', কিন্তু হেৰি চৰকাৰে মানে টেক্স আৰু পৰ্যটকৰ আকৰ্ষণ কৰিবলৈ এইবিলাক ব্যৱহাৰ ব্যৱস্থা কৰিছে আৰু।
হয় হয় অ'। কিন্তু এনেকুৱা মানে জন্তুক জন্তুবোৰক হেৰি দিয়াটো মানে অসুবিধা দিয়াতো কিন্তু ইমান ভাল নহয় আকৌ।
অসুবিধা দিয়টো ভাল নহয় কিন্তু মানে কি হয় কোনোবা এটা ক্ষেত্ৰত মানে তেনেকুৱা বিলাকৰ প্ৰয়োজনো হয় ন অ' মানে দেশখনৰ অৰ্থনীতিটো সবল কৰিবলৈ।
উম, হয় বাৰু হয়।
অ', তেনেকে জীৱ জন্তুবিলাকক সুৰক্ষাটো নিশ্চিত কৰিব লাগে বাৰু।
উম, উম, নহয় কিছুমান তোমাৰ একো নাই কিন্তু কিছুমান বেছি যদি হৈ যায়।
অ'।
বেছি হৈ গ'লে মানে বেয়া আৰু কষ্ট বেছি যদি
অ', সেইটো সেইটো সেইটো সময়লে নিদিব চাগে দেই।
অ', অহ।
তাকে তাৰ পিছত কাজিৰঙাই যাবানে আৰু বেলেগলেওঁ যাবা।
বেলেগলে মানে তোমাৰ এইয়া মাজুলী যাম বুলি ভাবিছো। কাজিৰঙা লগতে মাজুলীও চাব লগা বহুতো আছে নহয় মাজুলী সত্ৰ।
অ', অ'। তাকে, তাত বহুত সত বহু কেইখন সত্ৰ আছে।
হয়, হয় মাজুলীত বহুত সত্ৰ আছে। তাকে আমি ওচৰতে থাকিও মানে তোমাৰ চাব লগা ধেই জেগা আছে। কিন্তু চাব পৰা নাই চাবলৈ নিমিলে।
অ', সেইটোয়ে আকৌ মাজুলীৰ যিখ মানে যিবোৰ বিহু আৰু মাজু জুলীৰ যি সাধাৰণ মানুহৰ জীৱন শৈলী। সেই বিষয়েও মই বহুত কথা শুনিছো। অ', ময়ো সুযোগ সুবিধা পালে কোনোবা এদিন যাম বন্ধতে।
হয়, হয়।
অ', তেনেকে ময়ো যাব লাগিব।
মাজুলী মানে তোমাৰ কি হয় পৃথিৱীৰ বি হ পৃথিৱীৰ মানে বৃহত্তৰ নদীদ্বীপ নহয় জানো?
অ', বৃহত
তাত তোমাৰ সত্ৰ থকাৰ লগতে তাত মুখাশিল্প আছে। তাকে আমাৰ অসমৰ চহকী লোক সংস্কৃতি সেইসমূহ ভৰপূৰ। অ', পৰিৱেশটোও মানে শান্ তোমাৰ আৰু আকৰ্ষণো কৰে পৰ্যটকক আকৰ্ষণো কৰে। তোমাৰ তাত দেশ দেশীয় পৰ্যটকৰ লগ
অ'।
অ', বিদেশী পৰ্যটক
হেল্ল'।
শুনি আছো।
সেইটোৱে বিদেশী পৰ্যটক যেতি বিদেশী পৰ্যটক যেতিয়া সেই আমাৰ ওচৰতে থকা, অ' মই শুনি আছো।
অ', অ', কৈ থাকা মই শুনি আছো। অ', শুনি আছো হেল্ল!
অ', সেয়া বিদেশী পৰ্যটক আহি যেতিয়া আমাৰ ওচৰতে থকা ইমান ধুনীয়া জেগা চাবহি পাৰে। আমি ওচৰতে থাকিনো কিয় যাব নোৱাৰো।
অ', সেইটো কিন্তু মাজুলীত কি হৈছে বৰ্তমান মানে ইমান আধুনিকীকৰণৰ ফলস্বৰূপ তাৰ যিবিলাক সাধাৰণ মানুহৰ চহা জীৱন শৈলী। সেই চ চহা জীৱনশৈলী আৰু সেইবিলাক মানে অকমান নাইকিয়া হৈ গৈছে।
হয়, হয়।
অ', মই মানে
আগৰ আগৰ দৰে মানে মাজুলীখন আগৰ দৰে হৈ থকা নাই মানে।
অ', সেই সেই আগৰ যি আগৰ মাজুলী মুখা শিল্পতো চবেই চিনি পায়। কিন্তু আজিকালি সৰু ল'ৰা ছোৱালীয়ে মুখা শিল্প ত' বুজিয়েই নাপায় কি?
বুজিয়ে নাপায় সেইটোৱে।
অ', কিন্তু সেইখিনি অ', অসমৰ বা হেৰিয়ৰ কাৰণে এইদো প্ৰিজাৰ্ভ কৰি ৰাখি থলে ভাল আৰু। সংৰক্ষণ কৰি থব লাগ
উ, হয়, হয়। সংৰটো দৰি কৰি থব লাগে অ', এতিয়া তোমাৰ এতিয়া ত' আকৌ আহিব লগা যিখিনি প্ৰজন্ম, সেইখিনিয়ে তাব পৰাকে, জানিব পৰাকে
অ', অ', নহলে আজি, অ', সেইটোৱে, নহলে আজি খালি আধুনিকতা আৰু গোলকীকৰণৰ যিবিলাক হৈছে আৰু সেইবিলাক কত ল'ৰা-ছোৱালীয়ে নাজানে কি?
নাজানেই, আৰু তোমাৰ এনেই তোমাৰ এ ফালে চাবলৈ গ'লে তুমি, চাবাচোন মানে কিছুমান আজিকালি আধুনিকতাৰ কথা ফলৰ কথা কৈছো মানে। তোমাৰ, ল'ৰা-ছোৱালী খিনিয়ে ভৱিষ্যত প্ৰজন্মই মানে বা এতিয়া খিনিয়ে, তোমাৰ মাজুলী সত ত্ৰ, সংস্কৃতি খিনি চোৱা চোৱাত ইমান আগ্ৰহ নাই মানে। যিমান আগ্ৰহ বেলেগলৈ গৈ বা ক'বাত এ, পাহাৰীয়া জেগাই হওঁক বা তেনেকুৱা কোনোবা ৰিজৰ্ট হওঁক ডাঙৰ ডাঙৰ, তেনেকুৱা বোৰত যিমান আগ গ্ৰহটো মানে আগ্ৰহটো প্ৰকাশ কৰে, সিমান মানে তোমাৰ মাজুলী খনৰ প্ৰতি কিবা আমাৰ সত্ৰীয়া সংস্কৃতি খিনি, বা তোমাৰ আমাৰ কালচাৰ বা ভাওনা এখনত প্ৰতি, মুখাশিল্পৰ প্ৰতি এ, সেইখিনিৰ প্ৰতি আগ্ৰহটো নাইকিয়া হৈ গৈছে বাৰু, তুমি মানে সেইটোত কি বুলি ভাব বা মানে তাৰ সেইটো কিয় হৈছে মানে।
মানে, কি হ'ব আজিকালি যিহেতু কি হৈছে মানে আজিকালি প্ৰজন্মতটো বহুত বে বেছি মানে সামাজিক মাধ্যমৰ প্ৰতি আগ্ৰহী হৈ গৈছে ন! আৰু সামাজিক মাধ্যমত নিজৰ বস্তুবোৰ মানে শ্বেয়াৰ কৰি বহুত ভাল পায়, কিন্তু সত ত্ৰ, বা নামঘৰত এত গ'লে আজি কালি এট এটা ল'ৰা-ছোৱালীয়ে বেলেগক ক'ব, কিবা মানে আউটডেটেদ বেক ৱাৰ্ড বুলি কব ন, গতিকে সেইটো কিন্তু এ যদি আমি কোনোবা এখন ৰেষ্টুৰেণ্টত যাওঁ, ৰিজৰ্টত যাওঁ, তাৰ পৰা আমি ফটো উলিয়াই ফটো চুচে সামাজিক মাধ্যমত দি দিওঁ তেতিয়াতো সেইবিলাক ফটো মানে বহুত বেছি আও বেছি মডাৰ্ণ হৈছে বা আধুনিক হৈছে তেনেকে এটা মানে, এটা মানে ষ্টেটাচ হ'ব ন!
হয়, হয় আৰু এটা কথা গম পোৱানে, আজিকালি মানে আমাৰ, আমাৰ নি নিজৰ সংস্কৃতিটো আমি বেলেগক দেখুৱাতকে, আমি মানে বেলেগৰ সংচ কৃতিটো দেখুৱাহে যেন বেছি ভালপোৱা হৈছো, এনেকুৱা এটা হ গৈছে।
অ', কাৰণ, এ, তোমাৰ মোৰ আজিলৈকে মোৰ মনত আছে মোৰ জন্মদিনত এটাও কেক কাটি পোৱা নাছিলে কিন্তু। কিন্তু আজিকালি অন্নপশন, জন্ম বা এই অকল মাত্ৰ শ্ৰাদ্ধতহে কেক্ কাটিবলৈ বাকী আছে আৰু।
সেইটোৱে। এ, সে-সেইটো হ'বগে তোমাৰ। এতিয়া মই বেছি দিন হোৱা নাই মই এটা চচিয়েল মিড ইয়াত পাইছো, তোমাৰ শ্ৰাদ্ধ এ, শ্ৰাদ্ধ চলিছে শ্ৰাদ্ধটো কিমান দুখৰ হয়। হয় নহয় বাৰু, তাততো কোনো হাস্য, হাস্য প্ৰকাশ নকৰি মানে হাস্য নাথাকে তাত ন? তাত তোমাৰ ফটো শ্বুট হৈছে মানে, ফটো এ ডাঙৰ কে পেণ্ডেল চেণ্ডেল দি মানে, তাত যে এখন বিয়াহে হৈছে মানে তোমাৰ কাপোৰ খিনিহে বগা, বাকী একো নাই মানে। তাত ফটো শ্বুট কৰিবলে মানে কেমেৰামেন বা ডি এছ এল ব্লাৰ আনিছে মানুহে, মানুহে মানে প হেৰি ক পজ দিছে মানে ফটো খনৰ ওচৰত যিজন মানে ঢুকাই গৈছে তেওঁৰ ওচৰত সেইখিনি চাবলে বাকী আছে।
উ, কিন্তু সেইবিলাক হৈ গ'লে আমাৰ, নিজৰ জাতীয়তা, জাতিৰ যি যিবিলাক সংস্কৃতি, ঐতিহ্য সেইবিলাক কিন্তু কোনোবা এটা সময়ত গৈ নাইকিয়া হ'ব, তুমি মই কিন্তু তেনেকে ভাবোঁ, তুমি কি ভাবা নাজানোঁ, তুমিও চাগে তেনেকে ভাবিছাঁ।
অ', আমি আমি নাৰাখিলেনো কেনেকে বাৰু আমাৰ পিছৰ খিনিয়ে চাব বাৰু এতিয়া আমি যিখিনি চাবলে পাইছোঁ, আমাৰ আগৰ খিনিয়ে ৰাখি আছে সেইকাৰণেটো আমি চাব পাইছোঁ, আমাৰ আমি ৰাখিলেহে আমাৰ পিছৰ খিনিয়ে চাব পাৰিব
অ', সেইটোৱে
উম্',
এইয়া আৰু, তাৰপিছত আৰু ক'ত ক'ত যাবা মাজুলীৰ পিছত?
মাজুলীৰ পিছত মোৰ হেৰি শিৱসাগৰত যোৱা ইচ্ছা এটা আছে
অ', শিৱসাগৰ তুমি যোৱা নাই?
মই এবাৰ গৈছিলোঁ, বহুত দিন হ'ল মানে বহুত বছৰ হ'ল তেতিয়াতকেতো এতিয়া চাগে বহুত মানে সলনি হ'ল ন? সেইকাৰণে চাব মন আছে আকৌ গৈ পেলাই
অ', আ শিৱসাগৰ আ
আহোম যুগৰ মানে বহু ঐতিহাসিক কীৰ্তিচিহ্ন, আহ মানে শিৱদৌল হওক, ৰংঘৰ কাৰেংঘৰ, জয়দৌল, জয়সাগৰ হয়', হয়।
সেই গোটেইখিনি ধুনীয়াকে থোৱা আছে বুলি মানে মই এবাৰ গৈছিলোঁ মোৰো যোৱা দিন হ'ল তেত য়া ধুনীয়াকে আছে কিন্তু তাত যোনটো তলাতল ঘৰ আছে, এ সেই দৰ্জাখন বন্ধ কৰি থোৱা আছে, কাৰণ তাত বোলে মানুহ যোৱাৰ পিছত হেৰাই যায়। কাৰণ সেই সেইটো টাইমত মানে গদাধৰ সিংহই সেইফালেদি গৈছিলে ন? ল'ৰা ৰজাৰ পৰা পলাবলে। কিন্তু সেইটো কাৰণে তাৰ পিছত খুলি দিয়া আছিলে কিন্তু বহুত মানুহ তাত গৈ পেলাই ৰাস্তাটো চিনি নাপাই কাৰণে মানে হেৰাই গৈছিলে। সেইটো কাৰণে তোমা অ', তোমালোক গ'লেও তোমালোক তলাতৰ ঘৰটো চাব পাৰিবা, কিন্তু তাৰ ভিতৰত সোমাব নিদিব, অ', তাৰপিছত আৰু উমানন্দ অ', উমানন্দ যাব পাৰিবা উমানন্দ, হাফলং
অ', উমানন্দ এবাৰ গৈছো বাৰু, হ'লেও আকৌ চাব মন আছ এ যিমান গ'লেও কিবা মন যায় আকৌ চাবলে মেলিবলে উমানন্দই হওঁক, তোমাৰ কামাখ্যাই হওঁক
অ', কিন্তু এটা কথা কি জানা? যেতিয়া ধৰ্মীয় স্থানলৈ যোৱা, তাত পৰিষ্কাৰ পৰিচ্ছন্নতো টো অলপ মানে নিৰীক্ষণ কৰিব লাগে, কিন্তু তাত মানে মানুহে ধূপ ধুনা বা ভগৱানৰ নামত ইমান লেতেৰা কৰি পেলাই
হয়, হয়, প্লাষ্টিক যতে ত'তে পেলাই তোমাৰ ধূপ-ধুনা বুলি কওতেনে এয়া ধূ ধূপৰ পেকেটেই হওঁক, তেলৰ পেকেটেই হওঁক, পলিথিনে হওঁক, কিমান বেয়া কৰে নহয় জেগা কন, এইটো নিজৰে আমাৰ দায়িত্ব আজি আমি বেলেগ কে ভাল কৰিব সেইটো আমি ভাবি থাকিলে নহব, আমি কিবা এটা কৰিছোঁ আমি চাফ চাফা কৰি অহাটো আমাৰ দায়িত্ব
অ', সেইটো হয়, উম', সেইটোয়ে, তুমি যদি পাৰা হেৰিয়তো যাবাচোন, ডিব্ৰুগড় আৰু যোৰহাট যাবা, চাহৰ-চাহৰ কাৰণে চাহ বাগিচা বো চাব পাৰিবা এনেও প্ৰকৃতিৰ মাজত থাকি ভাল পোৱা যেতিয়া, উম', এ বন্ধ আছে।
তোমাৰ হেৰি তোমাৰ অভিজ্ঞতা আছে নে নাই? তোমাৰ বাৰু অভিজ্ঞত তা আছেনে? মানে উম, অসমৰ এই চাহ বাগান বোৰত গৈ তোমাৰ চাহ বাগানৰ মাজে মাজে খোজ কঢ়া
অ', চাহ বাগানৰ মাজে মাজে মইয়ো এবাৰেই এই খালি ওচৰত তে গৈছিলোঁ আৰু আমাৰ এ এইফালে বিশ্বনাথ চাৰিআলি কিন্তু তেনেকে যোৰহাট আৰু ডিব্ৰুগড় যোৱা অভিজ্ঞতা মোৰো এতিয়ালৈকে হোৱা নাই বাৰু তাকে যাব লাগিব আৰু। তুমি হেৰি এতো কি আছিলে এ য'ত যত যাবা তাৰ যিবিলাক স্থানীয় খাদ্য অসমীয়া খাদ্যবিলাকো একদম টেষ্ট কৰি আহিব পাৰিবা আৰু।
হয় হয় সেইটোও এটা মন বাৰু। ঘূৰা ফুৰাৰ লগতেটো খাদ্যটো মেইন হয়।
অ', সেইটয়ে এ স্বাস্থ্য ভালে থাকিলেহে মনো ভালে থাকিব।
হয় হয় তোমাৰ মাছৰ টেঙাৰেই হওক খাৰ হওক
অ', লগতে কিন্তু জনজাতীয় খাদ্য বিলাকো বহুত সোৱাদ লগা হয় আকৌ।
হয় হয় প্ৰতিটো জনজাতিৰে নিজৰ নিজৰ খাদ্যটো বেলেগ হয়।
অ', আৰু প্ৰতিটো জনজাতিয়ে নিজৰ খাদ্য সাজ পাৰ চবতে চহকী কিন্তু দেই। সেইটো কিন্তু অসমৰ আকৌ অ', সেই এইটো কিন্তু অসমৰ বৈচিত্ৰয়ৰ মাজত ঐক।